হয়।
কি কৰি আছিলে
মই আপোনাৰ এই বাৰাণ্ডাতে অলপ বহি আছিলো
আচ্ছা বাহিৰত বহি আছিলে মইয়ো আপোনাৰ তাকে অকমান এই কাপোৰ কানি অকমান ইস্ত্ৰি কৰিম বুলি ভাবিছিলো
অ ঠিকে ঠিকে বাকী খোৱা বোৱা বনাইছে নে ভাত পানী
খোৱা বোৱা আপোনাৰ বনাই আছে মা মানে বনাই আছে এই অথনি মাৰ লগতে আপোনাৰ কাম কৰি আছিলোঁ কাপোৰ অলপ চব্জি তবজি কাটি দিলোঁ মাক এতিয়া মা বনাব গৈছে মানে আপোনাৰ
বাকী এইবাৰ বোলো ভাবিছো আহ আপোনাৰ সৰস্বতী পূজাত বোলো আপোনালোকৰ সেই যাওঁ বুলি ভাবিলো পাগ এটা
হয় নেকি আত্ছা কে সৰস্বতী পূজা জানো কি তেতিয়াৰ পৰা আছিলে জানো সৰস্বতী পূজা আপোনাৰ ফেব্ৰুৱাৰীত নেকি
অ ফেব্ৰুৱাৰী পাতে অ দিন আছে বাৰু ম তথাপিও বোলো সৰস্বী পূজাত যোৱা মানে কাৰণ স্কুল কলেজ আজিকালি এ আজিকালি এৰি দিয়া হ'ল ন যিহেতু টো মানে শেষ হৈছে মোৰ যিহেতু
সেইটো কাৰণে বোলো ভাবিছিলো এবাৰ বোলো পাৰ্ক এটা বোলো এনেই যাওঁ নেকি বোলো অহা বছৰলে
আচ্ছা আহিব আহিব একদম আৰে আহক আহক আপুনি জল্দি আহক অ
হয় হয়
ভাল লাগিব আপুনি আহিলে একেলগে কলেজতো আমি ইমান খিনি ঘূৰিলো হয় নে নহয় কলেজত থাকোতে কিমান এনজয় কৰিলো আৰু পূজা বুলি কোৱাৰ লগে লগে ৰাতিপুৱা উঠি কাপ গ পানী গা পা ধুই একেবাৰে হয়নে নহয় গা পা ধুই ফুল চুল লৈ
উম তাকে সেইটোৱে হয়
মানে গা পা ধুই আপোনাৰ একদম মানে এ একদম যিটো বাক খন লৈ কিনে যিটো ওলাই যা একদম হাজি কাচি ন হয় নে নহয় আৰু পূজা বুলি ক'লেতো আপোনাৰ কাপোৰ কানিটো মেনেই আপোনাৰ কাপোৰ কানি ল'বই লাগিব হয় নে নহয়
কাপোৰ কানিটো পুৰা মেইন আৰু উম ভালো লাগে নহে দেই
তাকে তাকে ভাল লাগে ভাল লাগে পূজা বুলি কোৱাৰ লগে লগে মানে বিশেষকে সৰস্বতী পূজা আৰু কবই নালাগে আৰু
আৰু মানে কি দে আগতে যেতিয়া স্কুল টাইমত আছিলো মানে সৰু হৈ আছিলো স্কুলত মানে হেৰি দৰে খৰি লৈ যাব কৰে আৰু মানে দছবিলাকে খৰি খৰি জ্বলাই যে অ এই কাঠৰ অ খৰি লৈ যাব কৈ দহ জন মান তাৰপিছত এই কলপাত কলৰ মানে পাত দছখন কাটি কাটি লৈ যাব কৈ তেনেকে একদম ৰাতিপুৱাই একদম উঠি পেলানি গা চা একদম চুৰিয়া পিন্ধি লওঁ আৰু ওপৰত চাৰ্ট পিন্ধি লওঁ আৰু তেতিয়া মোৰ ওচৰত মানে কুৰ্তা নাছিলে সেইটো কাৰণে মানে চাৰ্টোকে পিন্ধি লওঁ কলেজ স্কুলৰ তাৰপাৰা তেনেকে যাওঁ আৰু পুৰা ৰাতিপুৱা তাৰ পৰা আগতে বস্তু খিনি জমা দিমগে স্কুলত গৈ তাৰপিছত সেৱা কৰোগে আৰু ধুনীয়াকে তাৰপা আৰু পুৰা, মাহ প্ৰসাদ চাহ প্ৰ দিয়ে পুৰা খাওঁ আৰু সেইটো ফূুৰ্তি লাগে আৰু, উম।
মই এইটো প্ৰথম শুনিলো দে, আপোনালোকে । নি নিয়া কলপাত চলপাত নিয়া মানে এইবিলাক মানে মই প্ৰথম শুনিলো মানে কাৰণ, আমাৰ ফালে মানে তেনেকুৱা নহয় মানে আপোনাৰ আমাৰ ফালে মানে পূজা বুলি কোৱাৰ দিনে। আহ যেতিয়া আমি সৰু আছিলো সৰু থাকোতে মানে ধৰি লওক মই আহ, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িছিলো ন গতিকে আহ, তেতিয়া যেতিয়া স্কুলত যাওঁ তেতিয়া মানে ৰাতিপুৱা গা পা ধুই কিনে আপোনাৰ ফুল, চিঙিব যা প্ৰথম কথা, কাৰণ ফুল লৈ যাব লাগে ন পূজাৰ দিনা ফুল চুল লাগে ন ফুল হওক মানে বেলপাত চেলপাত হওক, বা এইবিলাক গছৰ মানে সেইবিলাক লৈ যাওঁ আৰু তাৰপিছত আপোনাৰ। অ কমলা টঙা চেঙা বা নাৰিকল চাৰিকল লৈ যাওঁ মানে মাপ প্ৰসাদৰ কাৰণে পূজাত দিবৰ কাৰণে যি পাৰো। জুনে যিখিনি পাৰে আৰু আৰু আমি মানে স্কুলত থাকোঁতে মানে আমাক মানে সৰু থ সৰু হৈছিলো ন তেতিয়া তেতিয়া মানে আমাক ইউনিফৰ্ম, পিন্ধি যাব দিয়ে মানে বাকী বাকী বিলাকে মানে ডাঙৰ ডাঙৰ বিলাক মানে ধুনীয়াকে সাজি কাচি যায় আৰু আমি তেতিয়া মানে আমি টিকলা ন। গতিকে আমাক মানে একদম পূৰা ইউনিফৰ্মত যাব দিয়ে মানে যাওঁ আৰু ধুনীয়াকৈ উৎপাত গৈ কিনে মাহঁতৰ লগতে যাওঁ মা মানে মাক বিলাক যিহেতু সৰু থাকো ন তেতিয়া মাক বিলাকক লৈ যাব দিয়ে ন। গৈ কিনে ভাল লাগে আৰু সেইটো মানে। বেলেগ আৰু ধুনীয়া মুহূৰ্ত আৰু।
আৰু আমি আগতে হা মানে তাততো পূজাটো কৰোঁ। তাৰপা কি হৈ গ'ল গোটেই মানে পূজাটো কৰি মানে কি হয় জল্দিটো আহিব মন নাযায় ন তাত। মানে এনেইটো ধেমালি চেমালি কৰি থকাই হয় যিহেতু হ'ল ল'ৰা মন আৰু নহয় জানো তাৰ পৰা কি কৰো আমি ধুনীয়াকে গোটেই কেইটাই চাইকেল তাইকেল লৈ হেৰি চাওঁগে মানে বেলেগে চাগে চাব যায় চাগে আপোনাৰ ক'ত অ ছোৱালী চাব যায় আমি কেইটাই কি কৰো মানে আমাৰ যোন কেইটা সৰু আছিলে মানে তেতিয়া থাকোতে আহ খেলিব যাওঁ ক্ৰিকেট খেলো আৰু সেইদিনাখনি সৰস্বতী পূজাৰ দিনাখনে কি ক্ৰিকেট হ'বই মানে। আৰু এইদিনাখনে পুৰা কম্পিটিশন হয় ক্ৰিকেটৰ মানে আমাৰ মাজতে আৰু উম, হয় গোটেই কেইটাই একদম মিলাই মেলি বল চল কিনো। দছ টকা পোন্ধৰ টকা যোনে যি পায় আৰু দিয়ে আৰু উম। চবে মিলাই মিলি পুৰা বল আনি পুৰা ক্ৰিকেট খেলো। এতিয়া মনত পৰে মানে সেই দিনবোৰ মানে।
সঁচাই, সঁচাই দেই। আপুনি এইটো কিন্তু মোৰ ভাল লাগি-লাগিলে, এইটো কথা মোৰ মনত পৰি গ'ল মানে আপোনাৰ যিটো আপুনি চাইকেল লৈ যোৱাৰ কথা ক'লে ন'। মানে যেতিয়া লাগিলে ডাঙৰ হৈ উঠিলো, যেতিয়া চাইকেল তাইকেল নিব পৰা হলো আৰু স্কুলত তেতিয়া মানে লগৰ বিলাকৰ লগত সেই চাইকেলখন লৈ যোৱাটো এটো বেলেগ এটা মমেণ্ট মানে, চাইকেলখন নিব পৰাটো বা মোবাইল যদিহে এটা কাৰোবাৰ হাতত যদি এটা মোবাইল এটা থাকিলে তেতিয়ালেটো চেছেই আৰু কব গ'লে, কাৰণ আহ, সেই-সেই মমেন্টটো মানে সৰু মমেণ্টটো চবৰে তাতে এটা কেপচাৰ হৈয়ে থাকে। মানে সৰস্বতী পূজাৰ দিনা বিশেষকে কাৰণ চবেই সিদিনা সাজি কাচি যায়। বিশেষকে ছোৱালী খিনি বা ল'ৰা খিনিও সিদিনা সাচি কাচি যায়। ধুনীয়াকে গামোচা চামোচা লৈ বা গতিকে লগৰ ল'ৰাবিলাক লগ এটা যদি পাৰিলে মোবাইল এটা হৈ যায় আৰু মানে চাইকেলখন লৈ মানে বেলেগ আৰু মজা আৰু
উম, তেতিয়াতো কবই নালাগে আৰু পুৰা চবে মানে হেৰি হৈ যায় যোনে মোবাইলে আনে সেইদিনাখনে সি আৰু মেইন কেৰেক্ট উম।
তাকে, আপোনাৰ আছে নাই সৰু কালৰ তেনেকে পূজাৰ ফটো চটো আছে নাই?
পূজাৰ ফটো মানে, তেনেকে নাই দেই মানে কি হ'ল সেইটো টাইমত মানে অ' অহ' আই থিংক দুহেজাৰ তেৰ চৈধ্য বা এনেকুৱা এঘাৰ মানৰ কথা ন', সেইটো সময়ত মানে ইমান ইয়াত আমাৰ ইয়াতো মোবাইল প্ৰচলন নাছিলে।
মোবাইলৰ প্ৰচলন নাছিল সেইটোও হয় বাৰু দেই
ফটো কেপচাৰ কৰিব পৰা, তেনেকুৱা মোবাইল নাছিলে। অহ', সেইকাৰণে নাই বাৰু। উম', আপোনাৰ আছে নেকি?
মোৰ মানে আমাৰ দেউতাৰ ভাগৰে মানে পুৰণা দিনৰ কেমেৰা এটা আছিলে মানে এই ৰিলৰ কেমেৰা যে আছিলে। তেতিয়া মানে আছিলে আৰু টুকটাককে ৰিলৰ কেমেৰাবোৰত দেউতাই মানে এইবোৰ ফটো চটোৰ মানে বহুত চখ আছে, মানে গতিকে দেউতাই মানে সাঁচি‌ ৰাখিছে। ছিলে ধৰি লওঁক বা খুৰাহঁতে সেনেকে ফটো ছটো কবাত যেতিয়া যাব ওলাই মানে পূজাত সকলোৱো ঘৰৰ ভণ্টিসকল আছে ন', ভণ্টি এইবিলাক আছে, সিহঁতে বাইদেউসকল আছে তাহাতে মানে ফটো চটো উঠিব যায়, আৰু মানে তেতিয়া সৰস্বতী পূজাৰ দিনটোত মানে বিশেষকে ষ্টুডিঅ'ত এককবি ফটো উঠাটো মেইন মানে। ষ্টুডিঅ'ত গৈ কিনে চবে মানে এটা ফটো এটা উঠে মানে। পাছপৰ্ট চাইজ হ'লেও বা ধুনীয়ি লগৰ কেইজনীৰ লগত বা লগৰবিলাকৰ লগত মানে বিশেষকে। এইটো আৰু বেলেগ আৰু মজা।
উম'। সেই ঠিকে কৈছে মানে সেইয়ে মানে, কি হয় আপোনাৰ যিটো ভাগে আমি সেইদিনটো মানে এটা শ্ৰদ্ধা হয় ন'। মানে এটা শ্ৰদ্ধা, আগ্ৰহ আৰু কাৰণ যিহেতু সব গলে সৰ হৈছে বিদ্যাৰ
অৰিচাত্ৰী দেৱী হয়।
পঢ়াৰ ভগৱান হয়, আৰু সেইজন যদি লগ দিয়ে, আৰু লাইফত একোৱেই নালাগে নহয় জানো।
হয়। হয়। আৰু
অ', সেইটো কাৰণে উম।
সেইটো সময়তটো আমাৰ অহ, ভয় লাগি থাকে। যদি সৰস্বতী না সীমা আশীৰ্বাদ নিদিয়ে, আমি যদি ফেইল কৰি দিওঁ পঢ়াত মানে। গতিকে মানে সেইটো মানে বেলেগ এটা ভক্ত ভক্তিভাৱত আমি যাওঁ, মানে আৰু সেইদিনাৰ দিনটোত মানে আৰু ভালো লাগে সেইটো দিনত কাৰণ আৰু স্কুলত যেতিয়া লাহে লাহে ডাঙৰ হৈ উঠিলো মানে ক্লাছ নাইন টেন পালো। পোৱা গে গে দায়ী আহি যায় ন', কিমান ধুনীয়াকে মণ্ডপটো সজাব পাৰো। কোনখন স্কুলে কিমান ধুনীয়া বেছি বহুত ধুনীয় মন সজোৱা হয়। আপোনালোকৰ ফালে হয়, আপোনালোকৰ ফালে হয় নে এনেকুৱা?
হয়। হয়। হয়। মানে মূৰ্তি গোনে কিমান ধুনীয়াকে সজাব বা কিমান এটা হেৰি দি দেখুৱাব পাৰে মানে সেইটো চবতে হয়। এইটো আৰু যাওঁ দে মানে এখন স্কুলত। বা কলেজ হওঁক বা যেতিয়ালৈকে আমি মানে গৈ আছো মানে‌ তেতি মানে এখন কলেজৰ বা এইখন কলেজলৈ মানে প্ৰায় যোৱা হয়ে মানে। মানে ভাল লাগে মানে এইটো মানে নিজৰ কলেজতে এইেইটো মন পূৰ নহয় মানে আৰু এখন কলেজ গৈ চাবলে। মানে আৰু মন যায় মানে উম উম,
আগৰাজীটো মূৰ্তি অনা কাৰ্য টেম্পত গৈ, কিনে যেতিয়া গা খেলাত আনিব যাওঁ আমি লগৰলৈ লগ লাগি মানে স্কুল সেইটো আৰু
হয় অ আৰু আগদিনা মূৰ্তি আনি। তাত আহ থাকিবও লাগে নহয় মূৰ্তি ৰা ৰখাৰ কাৰণে।
ৰখিব লাগে আপোনাৰ। আগদিন কিমান ধুনীয়াকে সজাব লাগে চবজিত চবজি পাচলি বিলাক কাটিব লাগে এইবিলাক, মানে চববিলাকে চবজি ক সজাও মানে তেনেকে, মানে আমাৰ আমাৰত তেক হা আমি মানে তেনে
হয় উম,
কাৰোক ভোক দি এনেকুৱা, পূজা চোচা যেতিয়া শেষ হয় আহ তেতিয়াতো ভোক, চ দিয়ে ন চবে যেতিয়া খাব আহে আমি বিলাব লগা হয়তিয়া ডাঙৰ, পাইছিলো মানে তেনেকে,
উম ভাল লাগে সেইবিলাক কৰিও ভাল লাগে ন বিলাই পেলানি মানে কাৰণ, চবৰে আগত হেৰি কৰি ভাল লাগে। বিলা মানে বিলুৱটো মানে হস্তী পূজাৰ দিনা বহুত এটা ডাঙৰ কাম আৰু
আমা আৰু কেতিয়া মানে আমি লৰা
হোৱা এটা উম দায়িত্ব এটা পাই যায় ন নিজৰ কাৰণে,
হয়ানে দায়িত্ব বোলা বস্তুটো, সিদিনাই মানে বুজি উঠো কাৰণ নিজে যিটো ভাগৰ বস্তু বিলাকো চাপজ কোনোবাই ভাত বিলালে বা দালি বিলালে গোটেই দালিটো মিলাই কিনে বিলাব লাগিব যাতে অকলে খাব পাৰে মানে সেই বস্তুটো যাতে কাৰো ভাগত কম কম বেছি নপৰে মানে সেনেকুৱা গতিকে ভাল লগা দেই
উম তাকে এবাৰ যদি পাৰো মই যাম চাগে মানে অহা বছৰলৈ অ তেন্তে হেৰি হ মই ভাবিছো এই ভাত কেইটামান বনাই খাওঁগে মানে মোৰ অলপ ভোক লাগিছে
আচ্ছা আচ্ছা আপুনি ভাত খাব ন ঠিক আছে দিয়ক আহ আপুনি কি কৰিব হয় হয় হয় ঠিক আছে ভাল লাগিল দে আপোনাৰ লগত কথা পুৰণি কথা কিছু গন কৰি বহুত ভাল লাগিল মানে দিয়ক দিয়ক ঠিকছে দিয়ক
উম উম